হেল্ল' হেল, কি খবৰ? ঠিকে আছে দিয়া। কি কৰিছা?
এনেই ৰাস্তা তিনি আলিতে খোজকাঢ়ি আছ। তুমি?
মই ৰুমতে আৰু।
অ ভাত পানী খোৱা নাই। তুমি?
মই খোৱা নাই খাম আৰু।
অ পিছে ৰুমত কোন কোন থাকে তোমাৰ লগত?
মই অকলে থাকো।
অ পিছে সেইফালে বা ব কি বুলি কয় বৰষুণ দিছে নে নাই? এইফালে ৰ'দেই দি আছে। গৰম পিছে কেনে দিছে?
গৰম একদম সাংঘাতিক গৰম দিছে আজি অ।
উম।
গৰমটো আজিকে বহুত। বেছি জোখতকৈ বেছি। মই তোমাৰ এই এনে অকমান লগৰটোৰ মানে আমাৰ কেম্পাচতে লগৰ বেলেগ থাকে ন সিহঁতৰ ৰুমৰ পৰা আহিলো এনে এপাক।
উম, এতিয়া কি কৰি আছা তুমি কাম?
কাম মানে হেৰি কৰি আছো মানে এনে এটা কিবাত সোমাইছিলো। তাকেখ চাওঁ কি কৰো
কি কি ক'ত সোমাইছে বা এনে
মই তোমাৰ ইনভেষ্টমেণ্ট সোমাইছিলো
হা হা
ইঞ্চুৰেঞ্চ কোম্পানী এটাত সোমাইছিলোঁ।
পিছে ময়ো মানে এতিয়ালৈকে কাম চাম পোৱা নাই মানে।
অ সোমাবা পাৰা পিছে মই তোমাৰ তুমি যদি সোমোৱা মোক কবা। মানে কাম বেলেগ দিছিল একো নাই তোমাৰ কাম খালি ইমান খিনিয়ে এ আমাৰ তোমাৰ হেৰি থাকিব তুমি আমাৰ প্লেন বিলাক থাকিব ন
অহ
প্লেন বিলাক তুমি আমি পিছত ছ প্লেন বিলাক বুজাই দিম। তুমি যিমান মানুহ আনিব পাৰা তুমি সেই হিচাপত পইচা পাবা
অ মানে মই মানুহ গোটাব পাৰিলেই হ'ল আৰু
নহয় এতিয়া ধৰা তুমি মোক এটা এ ইঞ্চুৰেঞ্চ প্লেন বেচিবা হেল্থ ইঞ্চুৰেঞ্চ অকে। এতিয়া এতিয়া তোমাৰ মোৰ এজৰ ল'ৰা হলে প্ৰিমিয়াম টো পৰিব আঠ হাজাৰ টকা। ত তেতিয়া তুমি পইচাটো পাবা আঠ হাজাৰৰ ফিফটি পাৰ্চেন্টে।
হা
ত' সেইটো হিচাপ মানে আঠ হাজাৰ তুমি পোন্ধৰ শতাংশ পাবা আৰু আৰু যদি তুমি। ধৰা এতিয়া বয়সস্থ মানুহ এজন বিচাৰা ধৰা তুমি উম আমাৰ দেউতাহতৰ নিচিনা মানুহ এজন বিচাৰা তেতিয়া। ৰ মানে তোমাৰ তেখেতৰ মানে পইচাটো পৰিবগে তোমাৰ হেৰি হেজাৰ এ ত্ৰিশ হাজাৰকে। হেৰিটো কিস্তিত কিস্তিত পৰিব হা ত ত্ৰিশ হাজাৰত তুমি‌ পাবা তেইশ শতাংশ।
অ মানে ডাঙৰ মানুহ আন গোটাব পাৰিলে আনিব পাৰিলে বেছি হব।
ৰান্ধিব পাৰিলে বেছি ভাল। তুমি যদি এনেকে ভালকে কৰি থকা পিছত তোমাৰ প্ৰমোচ হেৰি হ'ব, পদোন্নতি হ'ব।
আমাৰ বাৰু তেনেকে, বন্ধু দেউতাক বিলাকো আছে বাৰু।
অ-অ যিমান মানুহ আনিব পাৰা তোমাৰ সিমান ভাল মানে তুমি যিমান মানুহৰ লগত তুমি হেৰি কৰিব পাৰিবা মানে যিমান মানুহ তুমি আমাক দিব পাৰিবা সিমান ভাল আৰু।
পিছে তোমালোকৰ এইটো সোমোৱা কিমান দিন মান হল তোমাৰ।
মোৰ বেছি দিন হোৱা নাই। মোৰ দেৰ মাহ মান হৈছে। মই তোমাৰ এ, মানে মোৰ। চিনাকী দাদা এজন আছিলে, সেই দাদাজনে সোমাই দিলে।
অ-অ পিছে। আ। সোমাইছে ইঞ্চুৰেঞ্চৰ।
অ' আৰম্ভ মানে কম হেৰিতটো প্ৰতিষ্ঠানতটো আৰম্ভ হোৱা। সেইটোতো তোমাৰ আমাৰ ভাৰতৰ-ভাৰতত মাত্ৰ ছয়টা তোমাৰ। এ হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী আছে স্বাস্থ্য বীমা হেৰি আছে আৰু। প্ৰতিষ্ঠান আছে হা। তাৰে ভিতৰত এক-এক নম্বৰ এইটোৱে।
অ' তেনে ঠিকে আছে তেনে ন।
ঠিকে আছে, খালি তোমাৰ চেলেৰী নাই, তুমি মানুহ বিচাৰিব পাৰিলে পইচা পাবা। মানুহ বিচাৰিব নোৱাৰিলে পইচা নোপোৱা। অ' কমিচন আৰু তোমাৰ নিজৰ মানে মাহিলী হেৰিতটো নাই আৰু।
অহ' পিছে তোমাৰ কোচাই নে নাই?
পুচাই নে নাই‌ মানে সেই মানুহৰ গালি চালি খাব লাগে আৰু এতিয়া আৰু মানুহক। ইঞ্চু মানে বীমা বেচিব হৈ গ'লেতো জানাই কিমান কুকুৰৰ নিচিনা কৰে।
অহ,
সেই আৰু।
পিছে বিশেষ। তুমি কিবা আৰু বেলেগ কৰিব ইচ্ছা আছে নে নাই তোমাৰ এনে বেলেগ কামত।
বেলেগ কাম মানে ব্যৱসায় কেইটামান কৰিম বুলি ভাবি আছো এতিয়া, পইচা নাই হাতত।
কি কৰিম এনে কি কৰিম বুলি ভাবিছা তুমি?
ব্যৱসায় মানে তোমাৰ, এই ঘৰতে পিছফালে পুখুৰী এটাকে খান্দো বুলি ভাবি আছিলো। বা এই চাহপাত। চাহপাতৰ তোমাৰ এ মানে সৰু-সৰু বাগান বিলাকৰ পৰা চাহপাতটো উঠাই। তোমাৰ ডাঙৰ হেৰি বিলাক মানে যোনবিলাক তোমাৰ মিল আছে চাহপাতৰ।
উম'।
সেই তাতে যদি মই চাহপাতৰ বাগান ডাঙৰ বাগান বিলাকতো তোমাৰ পেকেট হয় ন চাহপাত বিলাক। সেই তাতে যদি মই চাহপাতটো দিব পাৰো সিহঁতে তোমাৰ মানে ভাল পইচা এটা দিয়ে আৰু। ত' সেইটোও এটা ভাল। সেইটোত লাভ ধুনীয়া লাভ আছে। খালি তোমাৰ সেই‌ ব্যৱসায়ত লাভ লোকচান থাকেই।
সেইটো কাৰণে তোমাৰ এখন গাড়ী লাগিব উপযুক্ত।
বেলেগৰ গাড়ী হ'লেও হ'ব কিন্তু, তেতিয়া তোমাৰ ভাড়াটো বেছি পৰিব।
অহ' পিছে মোৰ মানে। ঘৰৰ এখন গাড়ী আছে এ মানে। সেইখন মানে, অকমান বনাব পৰা হোৱা পিছত মানে ঠিক হ'বগে। সেইখন লৈ যদি আমি সেইখনতে কৰা হয় তেতিয়া কামটো দু তেতিয়া যদি মিলি কৰিলে তেতিয়া মোকটোতো ভাড়া হিচাপে কিনো আৰু আমি বন্ধুৱে। ভাড়া নিদিয়াকে সেই পইচাটো আমি বেলেগৰ ভাড়াও দিব নালাগে সেইটো পইচাও থাকি যাব।
মিলি কৰিলেতো ভালেই মিলি কৰিলে মোৰো তোমাৰ মূল হেৰিটো কম কমি গ'ল আৰু। তোমাৰ তোমাৰো লাভ হ'ল আৰু গাড়ী খৰচাও বাচি গ'ল। সেইটো পইচা আমি আমাৰ বে-পিছত কিবা বেলেগ কামত লগাব পাৰিম।
অ', পিছে আমি যে চাহ যে হেৰি কৰিম বুলি ভাবিছো যে চাহপাতৰ পিছত আৰু এনেই বেলেগ কিবা ক'ব পাৰি নে গাড়ীখনৰ পৰা?
গাড়ীখনৰ পৰা তুমি গাড়ী এতিয়া ভাড়াত দিব পাৰা। তাৰ পিছত তুমি এই যদি তোমাৰ বহুত দিন পুৰণ মানে বেচা কৰা চাগে ভালা নাই আৰু ন'।
হা
গাড়ীখন বেচাৰ কথাটো ভবা নাই? পিছলে হেৰি দিব পাৰা তুমি, এ কি গাড়ী এনে?
এইখন তোমাৰ মাল টনাৰ।
অ', পিছলে তুমি হেৰি বিলাকতো দিব পাৰা এই যে কিছুমান মানুহে যে তোমাৰ এ এ তোমাৰ এ মাছ তাছ যে নিয়ে তাৰ পিছত তোমাৰ চব্জি তব্জি যে কঢ়িয়াই
অ'।
তেনেকুৱা বিলাকতো লগাই দিব পাৰা, তাৰপিছত তুমি হেৰি মানে এই, এই, যে, ইটাৰভাটা বিলাকতো দিব পাৰা, তাৰপাছত তুমি এই যে, ককচ কোম্পানী বিলাকতো দিব পাৰা।
পিছে তুমিও থাকিলে মানে ভাল হ'ব, চলোৱাটো বাৰু মোৰ কৰিব পাৰিম বাৰু। তুমি জাগাবিলাক তুমি সং-কালেকচন কৰিব পাৰিলে, ক', ক' জাগাৰ পৰা আমি তুমি কি কি কৰিলে তেনেকে ভাল হ'ব তেতিয়া ভাল হ'ব।
সেইটোয়ে তেতিয়া অ', পাৰি কিন্তু একেলগে কৰিলে মোৰো আৰু এইবিলাকত কৰি থাকিব মন নাই মানুহৰ গালি খাই, খাই।
তাকে, কিমান দিন কৰিবানো ন?
তাকে আৰু মানুহৰ গালি খাই খাই কৰিবলৈ মন নাই।
অ'।
আজিকালি মানুহে পতককে গালি দি দিয়ে।
অহ।
তুমি পিছে কি কৰি আছা এতিয়া?
মই বিশেষ এতিয়া কৰা নাই বাৰু, গাড়ীখন এতিয়া মানে পুনৰ বনাবলে মানে মই তোমাৰ গাখীৰ দি আছিলো মানে। মানুহৰ ঘৰে, ঘৰে। এই তেনেকে চলি আছো আৰু এতিয়া কেকে কেইটামান পইচা গোট খাইছেগে। প্ৰায় গাড়ীখন বনাই, মেলি আৰু তুমিও, মই সেইটো কৰিলে ভাল হ'ব।
সেইটোয়ে গাড়ীখন বনাই লোৱা, তাৰপাছত আমি সেইটোকে কৰিম দিয়া। মানে কেতিয়া কি হ'ব আমাৰ অকল তেলৰ পইচাটো লাগিব তেতিয়া তোমাৰ গাড়ীখনৰ এটা এক্সট্ৰা যোনটো পইচা তোমাৰ কম চে কমতো গাড়ীখনৰ নামত তোমাৰ দহ পোন্ধৰ হাজাৰ টকা এটা গ'ল হয়। সেইটো বাচি যাব, সেইটো বাচি যাব।
আৰু তোমাৰ আমি এটা এটাকে কন্টেক্ট আৰু ল'ব পাৰিলে ভালো হ'ব পিছলে আমাৰ।
সেইটোৱে, সেইটোৱে এতিয়া যদি তোমাৰ গাড়ীখনে বেলেগো ধৰা বস্তু পালে তেতিয়াটো আৰু ভাল।
উম, পিছে কাম এটা কৰিলে ভাল হ'ব নেকি ন'। উম, গাড়ীখনৰ যিমান টো তেল চেল খোৱাৰ পৰা আমি চাহপাততো হেৰি কৰিমেই। যেনেকে ভাগ হিচাপে কৰি লয় যে তেলৰ সেই খৰচটো মোৰ ফালৰ পৰা হব তুমি কন্টেক্ট বিলাক চাবা যে কোনটো কোনটো কন্টেক আমাৰ কৰিলে ভাল হ'ব।
অ', হ'ব ভেইদো সেইটো বেয়া নহয়। আৰু তুমি, তুমি নিজে চলোৱাটো তুমি নিজে চলোৱাাতটো ভাল হ'ব তুমি যদি বেলেগক চলাবলৈ দিয়া তাকোতো পইচা এটা দিব। অ', সেইটোৱে, এতিয়া ধৰা বেলেগে চলাব দিয়াৰ লগে, লগে তেখেতকো পইচা এটা দিব লাগিলে, তেখেতৰো খোৱা, বোৱা খৰচা আছে, থাকা মেলা খৰচা আছে, মানে বহুত এটা এক্সট্ৰা। এটা খৰচা আহি যাব।
এনে বন্ধু জানা নেকি বাৰু এনে যে,, চব্জ বিলাক এনেকে ক'ত কমত কিনিলে মানে লৈ গৈ ক'ত দামত বিক্ৰী কৰিব পাৰিম যানাই বাৰু জানা নেকি বাৰু তুমি।
তুমি এটা কাম কৰিব পাৰা, তুমি মানে চিধা যদি তুমি তোমাৰ তোমালোকৰ ঘৰটো গাঁৱতে? তুমি যদি চিধা এই খেতিয়ক বিলাকৰ পৰা যদি তুমি উঠাব বস্তু খিনি উঠাব পাৰা তেতিয়াহলে তোমাৰ দামতটো কমত পৰি যাব আৰু তুমি বেচি গলে বেচিবলে বাৰু মানুহখিনি উঠোৱাৰ পিছত বেচিবলৈ মানুহ বাৰু মই বিচাৰি দিম, সেইটো তুমি ইমান ভাবি
অ, তুমি গাহক বিচাৰি পাৰলে সেইটোত ময়ো তোমাক দি দিম বাৰু আৰু আৰু আমি এনেকে গাহ বস্তু দিবলৈ হলে তুমিও যাবা। যিমান জ অ, যিমান ওলাই সেইটো মাজত আমি ভগাই ললে হ'ল।
সেইটোয়ে আৰু দূৰ হলেতো তুমি অকলে যাবলে বেয়া পাবা ন।
তাকে তুমি বন্ধু গলে ভাল লাগিব মোৰ লগত।
সেইটো আৰু দূৰ তাকে এতিয়া বহুত দূৰ-দূৰৰ জেগা হ'ব পাৰে ন। এতিয়া ধৰা তোমাৰ অসমৰ বাহিৰতো দিব লগা হ'ব পাৰে।
এনেই মই শুনামতে পাহাৰ বিলাকত এইবিলাক বস্তুতটো দিলে লাভটো বেছিও হয় হয় বুলিও শুনিছো।
অ, পাহাৰত দামতটো বেছি হয়, কাৰণ তোমাৰ পাহাৰত এতিয়াতে পাহাৰলৈকে নিবলৈ গলে এ তোমাৰ গাড়ীখনে তেলটোও বেছি খাব। এইটো পইচাটো তুমি মানুহ, মানুহজনৰ পৰা লবা যে মোৰ গাড়ীখনৰ তেলটো বেছি হৈছে ত পইচাটো যদি বেছি দিব লাগিব মোক।
অ, সেইটোতো দিবই বাৰু।
সেইটো হিচাপত চাব গ'লে মানে পাহাৰত বস্তুবিলাকৰ দামটো বেছি হয় আৰু পাহাৰত মেইন কথা খেতি নহয় যে।
তাকে।
পাৰা-পাৰা, তুমি-তুমি গাঁৱৰ পৰা যদি বস্তুখিনি লব পাৰা গাঁৱৰ কৃষক সকলে ইমান দামো নলয় ন এতিয়া তুমি ধৰা বেলেগ এখন খন তুমি এ পাইকাৰী বজাৰৰ পৰা যদি তুমি ল'ব যোৱা। তেতিয়া হ'লে তোমাৰ, টো মানে সিহঁতে কম ধব নোখোজিব বা তেতিয়া তুমি যদি ডাইৰেক্ট পথাৰত বস্তুটো লোৱা। আমাৰ আমাৰ কৃষকসকলৰো সকাহ হ'ল।
অ যদি তোমাৰ আমি। পাহাৰৰ যদি ভাল এখন দোকানত যদি তেনেকে দিবও পাৰো যদি আমাৰ এখন বস্তু বিলিলাক আমি,, মি যদি ভাল ভাল বস্তু দি সেইহো আমাক ভাল পাব তেতিয়াতটো আমাক মানে ৰেগুলাৰ নিচিননাটো কৰি ল'ব ন যে আমালোকক বস্তু আপুনিয়ে দিব।
সেই সেইটোৱে সেইটোৱে আৰু আৰু দুখনমান এখন দুখন তেনেকুৱা এনেকুৱা গলে বাকী দুখন মানুহ সেনেকোৱা পায়ে যাম
অঁ
সেইটোকে কৰা বুজিছা। মানুহ সেইটো কৰি, সেইটোয়ে তোমাৰ লগতো আছে। সেইটো কৰিলে মানে কি হব সুবিধা হব।
অম তেনেকে যদি আৰু এখন কিনি পেলাই যদি আৰু এখন গাড়ী তেনে ল'ব পৰা হয় তেতিয়া আৰু লাভ হ'ব। ই
আৰু এখন ল'ব পাৰে আৰু বহুত ভাল।
অঁ জেগা মানে বস্তুবিলাক মানুহবিলাকৰ। গ্ৰাহকবিলাকৰ বা কি বুলি কয় কণ্টেক্ট। বিলাক লৈ মেলি, ন
কন্টেক্টবিলাক ললো তাৰপাছত তোমাৰ এ বেলেগ বেলেগ কিবা কিবি সেয়াও কৰিলো।
আহ
তেনেকুৱাই কৰিম বুলি ভাবি আছো বাৰু। এ হেৰি,,
উম ঘৰৰ খবৰ ভাল।
ঘৰত ঠিকে আছে দিয়া, তোমালোকৰ?
আছে আৰু
অঁ এতিয়া বাকীফালে বেলেগ কে ভাবিছানে নাই!
বেলেগ এইখিনিকে ভাবি আছিলো মানে ইমানটা সঠিকো মই গম নহয়তো। গম নাপাওতো যে এইটো কৰিলে মোৰ পিচৰ ভৱিষ্যতৰ কাৰণে ভাল হ'ব বুলি।
সেইটোৱে আৰু প্ৰথম প্ৰথম অকমান কষ্ট হ'বই আৰু পিছত চব ঠিক হৈ যাব।
বন্ধু এজনে কলেই মানে তোমাক সুধি চাব সেইকাৰণে বোলো সুধি চালো।
অহ', অহ'।
অঁ পিছে তাৰ অলপ অঁহ ঠিক আছে দিয়া।
অঁ।